শুনিছানে
অ শুনিছো তুমি শুনিছা?
অ মই শুনি আছো কোৱা কি কৰি আছা।
এয়া দুপৰীয়া সাজৰ কাৰণে যোগাৰ কৰিছো।
অঁ ইমান সোনকালে বনোৱা নে? মই নাই এ কাম বন কৰি চাহ অকণ খাই চাহকণ খা খাবলৈ লৈছোঁ মানে।
অ
এই গৰমতটো বেছি যে সেইকাৰণে বোলো সোনকালে বনাই আজৰি কৰি থৈ দিওঁ।
সময় বনাম আৰু স্কুলৰ পৰা দেৰিকে আহি পায় যে তিনি চাৰে তিনিটা বজাত পাবহে আহি লাহে ধিৰে বনাম আৰু। চাহ টিভিটো লগাই পেলাই চাহ অকণকে খাওঁ বোলো।
অ সেইফালে বতৰ কেনেকোৱা তোমালোকৰ ফালে
সেই এবাৰ ৰ'দ দিছে এবাৰ বৰষুণ দিছে কাপোৰ খোপা চপোৱা মেলা কৈ থাকো তে গৰম লাগি গৈছেগৈ মানে
অ আমাৰ এ ফালেও সেই তেনেকেই আছে বৰষুণ দিয়া নাই যেনিবা সেই ৰ'দে দি আছে কিন্তু সেই বতৰ টো গোমা হৈ থাকে আকৌ ৰ'দ দিয়ে সেয়া
তাকে কিহে হেৰি হৈছে জানো ৰ'দটো ৰ'দটো দিলে ৰ'দেই দিব লাগে বৰষুণ দিলে বৰষুণে পৰিব লাগে ন
অ
ইমান অসুবিধা
বহুত অসুবিধা এ বিশেষকে কাপোৰ বিলাক ধুলে বৰ দিগদাৰ লাগে এনেকে থাকিলে
অ এই চপোৱা মেলা কৈ থাকিলে লেতেৰা হৈ যায় গৈ যে
লেতেৰা হৈ যায় অ
দুপৰীয়ালৈ কি বনাবা
আজি বৃহস্পতিবাৰ যে আজি নিৰামিষ বনাম
অ
এ মাটি দালি তিয়াই থৈছো তাত কঁঠাল গুটি দি দিম তাৰপিছত পিছত হেৰি মাহৰ বৰ বনাম
অ এতিয়া কঁঠালৰ ছিজন আও চবৰে ঘৰতে কঁঠাল থাকিবই আও
থাকিবই আও অ এনেও মাটি দালিত কঁঠাল গু টি দিলে ভালেই লাগে খাই
মই এই ঘৰৰ বাৰীতে ঢেকীয়া কেইডালমান চিঙি থৈ দিছোঁ ধুনীয়াকে হৈ আছিলে
অ
এই হেৰি সাথৰ চোৱা বুলি ছিঙিবলৈ নেপায় নেপায় কৈ থাকে মই বোলো ঢেকীয়াকেইডাল পুৰথ হৈ গৈছেগৈ দেখিলে খাওঁ খাওঁ লাগি থাকে চিঙি আনি থৈ দিছোঁ
আও কি বনাবা তুমি দুপৰিয়ালে
জানো কি বনাও মানে ভাবাই নাই আও বনাম বুলি এই হেৰি ঢেকীয়াকেইডাল দেখি বোলা কাপোৰ চপা কৰি থাকোঁতে মই বোলো চিঙি থৈ দিওঁ আৰু
অ মই আকৌ বুটো তিয়াই থৈছো বুটৰ চাটনিও বনাম
অ বেলেগক সুধিলোঁ আও অ খাওঁ
অ কেনেকে বনোৱা তুমি
বুটৰ চাটনি নহৰু আদা জলকীয়া দি পেলাই তেনেকই বনাওঁ বেলেগ একো নিদিওঁ
অ তাত নৰসিংহ পাতো দিব পাৰা
মান ধনিয়া যে মান ধনিয়া দিওঁ আৰু
উম
এ মই হেৰি কেইটামান তিয়াই থৈ দিছো বাদাম আও কাবুলী বোত বাদাম আৰু কাবুলীবোত তিয়াই থৈ দিছোঁ।
চাটনি কৰিবা অ এনেও বাদাম চাটনিটো ভালেই লাগে খাই। ৰুটি লগত বেছি ভাল লাগে।
অ
অ তুমি বুটৰ চাটনিত অ বুটৰ চাটনিত তুমি নৰ সিংহপাতো দিব পাৰা।
অ', দিওঁ দিওঁ কেতিয়াবা, এই মা হেৰি মান ধনিয়া দিলে নৰসিংহ পাত নিদি উ', আকৌ নৰসিংহ পাত দিলে মান ধনিয়া নিদিওঁ, তেনেকে মিলাই দিওঁ আও, মানে বেছি নাই যে নৰসিংহ পাত আছে, মান ধনিয়া বিনা, অ'। মা-মান ধনিয়া খিনি চাহ হৈ থাকিলে।
তাৰপিছত, অ'।
সেইকাৰণে অকল নৰসিংহ পাত দিওঁ, দুইটা বস্তু একেলগে নহয়গৈ মানে। মান ধনিয়াখিনি বেছি হোৱা নাই আগতে ধেৰ আছিলে, এই চিনা হাঁহ পুহিছিলোঁ যে, চিনা হাঁহখিনি পুহি থাকোঁতে মানে এনেকে চব অ', খাই পেলালে মান
অ', অ চিনা হাঁহে এইবিলাক খাই নহ?
অ', তাকে আকৌ হেৰি কেইডালমানো থৈ দিছোঁ
উম।
মছন্দৰী যে
অ' মছন্দৰী, অ আছে আমাৰ।
লৈ কেইডালমান চিঙি, পাত কেইটামান চিঙি আনি পেলে হেই বনাম বুলি ভাবিছোঁ। সেই পাতত দি খোৱা নিচিনাকে, খাবলৈ বইল কৰি
অ', কেনেকে দিয়ে?
এই এতিয়া পাত নাই হেৰি ছিঙিবলৈ কলগছ নাই, ওচৰত নাই নহয়। দূৰত জংঘলৰ মাজত আছে এতিয়া গা নুধুৱা তাত সোমাবলৈ মন নাযায় আও গা ধোৱাৰ পিছত, গা নোধোৱাকে সোমালেহে এই হেৰি বাতি এটাতে পানী অকণ দি পেলে বা সৰু চৰ্চ এটাতে, পানী অকণমান দি পেলাই পাত কেটা দি দিম আও
অ', বইল কৰিবা অ' অ', তেনেকে ভাল লাগে মছন্দৰী, মধুসোলং তাতে কচু থো, আগ দুটামান হলে বইল কৰিলে উম, আমাৰ ল'ৰাটোৱ আকৌ এই মছন্দৰীটো খাই বৰ ভাল পায়।
অ', মই আগতে বেয়া পাওঁ গাভৰুতে, তাৰছত এই বিয়া হৈ অহাৰ পিছত আমাৰ মাজু ভাইটিয়ে ইমান ধুনীয়াকৈ বনায় চাটনিকণ খালে খাই থাকিবলৈ মন যায়, সেই তেতিয়াৰ পৰাহে খোৱা হৈছোঁ। এনেই আগতে নেখাওঁৱেই। মছন্দৰী নেখাওঁ আকৌ কিবা হেৰি মধুসোলেং নহয় আৰু এটা কিবা বস্তু বনাই মাজো ভাইটি। এই হেৰি মাছ কিবা চেপা মাছ যে, চেপা মাছ নে কি কয়। ঘৰতে মানে সেই শুকুৱাই পেলাই সো চুঙাত ভৰাই থৈ দিয়ে নহয়, চুঙাত ভৰাই
অ', অ' আছে অ'।
ঘৰত শুকুৱা কচুৰ ঠাৰিৰ লগত লগত ধুনীয়াকে শুকুৱাই কৰি চুঙাত বাঁহৰ চুঙাত ভৰাই থৈ, সেইয়া মাছ
উম, অ', অ'
খাৰ অকন দি, অ'। সেই মাছখিনি শুকুৱাই শুকুৱাই বোলে এদিন থান হেৰি কৰ, এই কাতি আঘোণ মাহতহে হয় আও মাছ শুকুৱাবলৈ, বেচা মাছ কিবা মাছ ওলাই যে তেতিয়াহে বেছি ওলায় তেল হয় মাছবিলাকৰ এ সু জুই ৰ'দত অ জুইত শুকুৱাই ধুনীয়াকে। শুকুৱাই পিলে গোটেইখিনি সৰসৰীয়া হৈ যায় নহয় সৰখৰীয়া হোৱাৰ পিছত এদিন মানে, অ' খুন্দে খুন্দি পেলে হেৰি কৰে, বৰকচু অ' বৰকচু খাই যে বৰকচ নাই গুৰাও নকৰে ৰ'বা মই কৈ আছোঁ। বৰকচুৰ ঠাৰি অকণমান কাটে কাটি পেলাই সেই মাছ। অকণমান দিয়ে চুঙাটোত দি পেলাই তেতিয়াহে হেৰি এডালে। যিকোনো মাৰি এডালে দি মানে খুন্দি দিয়ে আওঁ। আকৌ বৰকচু ঠাৰি এখন দিয়ে তেনেকে মানে লেয়াৰ লেয়াৰ কৈ খুন্দে। থাকে মানে মাছখিনি এই সেইখিনি ঘৰত বনোৱা চেপা মাছৰ। হেৰিখিনি খাই ভাল লাগে বনাবলৈ সময়ত তেতিয়া চামুচে দিয়ে এ চামুচ উলিয়াই আনি। আনে আউ আনি পেলাই তেলেদি বনালে তেলেদি বনাব বোলে আজি মই। সাৰ অকণ দি খাওঁ খাৰ দি বনাব খাই বৰ ধুনীয়া লাগে উখোৱা চাউলৰ ভাতৰ লগত বেছি ভাল লাগে।
অঁ। অ উখুৱা চাউল ধেৰ দিন খুৱাই নাই দিয়া আমি।
আমি খাওঁ উ খোৱা চাউলো কিনি আনি থৈ দিওঁ অ। আকৌ আউৰই চাউলো থাকে আও। মিলাই মিলাই খাই থাকোঁ এদিন উখোৱা চাউল আয়ৰ চাউল তেনেকে।
এ তথাপিতো ঘৰত ঘৰত। ধান খিনি সিজাই পেলাই উখোৱা কৰা নিচিনা হ'ব নোৱাৰে দিয়া কিনা কিনি। কিনাকিটা ঘৰত বনোৱা কেইটা নিছেনা নহয়।
ঘৰত বনোৱা খিনিৰ নিচিনা নহয় কিনাখিনি ভালকে হেৰি নকৰে যে।
অ আমা আকৌ মাযে আকৌ। এনেকে বিহুৱে খ কতি ধান সিজাই পেলাই উখোৱা চাউল উলিয়াই পেলাই দিয়ে। সেইকেইটা চাউল আক বৰ ভাল লাগে খাই। অঁ।
তা পা মায়ে দি পঠিয়াইছিলে কেইটামান তাৰপিছত মোৰ জাজনীয়ে দিছিলে। ছিলে কেইটামান।
অ।
তাই আকৌ ধান বঢ়াই থাকে উখৱা চাউল খাই বেছি ভাল পায়।
খাই আউ উখোৱা চাউলটো ভালো আকৌ। ডায়েবেটিছৰ কাৰণেও ভাল চব ফালৰ পৰাই উখৱা চাউলটো ভাল।
অঁ। অঁ হম্ হম্। সেই চাই দিয়া কেইটামানো আছে সেই তেনেকে কিনা কেইটাও। মিলাও আউ মাজে মাজে মন গ'লে ল'ৰাটোৱে আকৌ বেয়া পায় যে।
অ অ অ আমাৰ ইহঁতে। খাই যেনিবা দেই অকমানেই খাই কিন্তু নেখাও নথও নকৰে আউ। চব খাবলৈ শিকিব লাগে বুজিছা নে ল'ৰা ছোৱালী। ল'ৰা ছোৱালী বোলো চব খুৱাবলৈ শিকাব লাগে।
অঁ অঁ মানে মিহে চা। আকৌ ল'ৰাটোৱে নাখালে আকৌ মনটো বেয়া লাগে নহয় অঁ। আমি খাওঁ সি অঁ সি নোখোৱাকে থাকিব বেয়া লাগি থাকে তেতিয়া। যা সেইকাৰণে মাজতে হেৰি কৰি দিওঁ আউ কেতিয়াবা। মাজে মাজে খাওঁ আৰু কিন্তু কিনা ওখোৱা চাউল কেইটা খাই মিহি মিহি হয় যে সেইকেইটা। ঘৰত বহা অ ঘৰত বহাই। তেতি উখা জলখিনিহে নাখায়ি।
অ।
বেয়া পায়।
তাকাকে। তোমাৰ লৰা স্কুলত বহি দিয়া নাই নহয় ন।
খোৱা চাউল খায় সি, হেৰি হ'লে মাটি দালি বনাওঁ যেতিয়া।
অ। অ, তাৰমানে এতিয়া পিছল পিছল হৈ যায় যে ভাত খিনি।
পিছল হয় যে অ
অ অ আমাৰ ছোৱালীজনীও এই মাটি দালি ভাল পায়। কিন্তু লৰাটোৱেহে বেয়া পায়। ছোৱালীয়ে ভাল পায় মাতি ডালি
অঁ আমাৰ লাৰাটো আকৌ ৰঙালাও ভাল পায়। ৰঙালাও চব্জি বনাই দিলে তাক একোৱেই নালাগে অঁ।
অ সেই পাচলিৰ ভিতৰত সেইটোৱে খাই আৰু। অ।
পাত এইখিনি বনালে আকৌ সি ভাল পায় দেই। বনৰিয়া শাক কিবা সুতুৰিয়া ঢেকীয়া এইবোৰ এইবিলাক যদি বনাওঁ ভাজি কৰি দিওঁ সি ভাল পায় সি কয়হে। মা এনেকুৱাই বনাই থাকিবাচোন খাই ভাল লাগে।
অ অ আমাৰ, অ আমাৰ আকৌ এ শাক শাক ভাজিলে, নেখাও বুলি কলে কওঁ মই কওঁ যে তুমি খালে চুলি খিনি দীঘল হব ভালকে এতিয়া আকৌ খাই চুলি দীঘল কৰিব বুলি, তেনেকে বুদ্ধিকে। খোৱা হয় আৰু অকমান।
অঁ। ন আমাৰ ল'ৰাটো শাকখিনি নেখাওঁ বুলি নকয়। শাক যি থাকে বনাই দিওঁ খায়ে মানে।
অ সি শাক ভাল পায়।
উম।
হয়। ঠিকে আছে হ'ব দিয়া কামত লাগো এতিয়া অ হ'ব দিয়া ৰাখা উম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
হব দিয়া অ